অ, ভাত খালা নাই।
ভাত খোৱা নাই। ভাত মায়েই বনাই হৈছে হে নেকি। মই এই খুৰীজনীৰ ওচৰলে গৈছিলো মানে, এই আহিছোঁ।
অ' ভালনে?
ভাত বনালা নে?
অ' ভাত এয়া উম' ভাত হৈছে আৰু খাব পৰা।
অ' কিহেৰে বনালা?
মাংস আনিছিলে, মাংস বনাইছে মায়ে। ভাত কেৰেলা আলু ভাজিছো, বুটৰ চাটনি। তাপা দেতাই আকৌ ভাত নাখায় ৰুটি দুটামান বনাব লৈছো।
অ' অ ' তাকেহে আজি গৰমটো বৰ পৰিছে পাই।
গৰমটো বৰ পৰিছে আৰু পাই, কি কৰিবা। দুদিন এতিয়া খেতি কৰিবই লাগিব। মাহতে ৰুই হ'ল নাই?
যে মানুহৰ মানুহৰ ৰ'দত বোলে আজি ৰ'দ চাতি দেখি থাকিবই পৰা নাই, কালি বৰটো ভাল দেখি মানুহে বোলে আজিয়ে ভাল কৰিব ৰাতিপুৱা ঠিকেই আছিলে বাৰু, তাৰ পিছতে ইমান পতককে ৰ'দ দিলে।
উম, ৰাতিপুৱা বৰষুণো আহিছিলে ৰ, নটাত।
উম, ছোৱালীয়ে কি কৰিছে?
নাই দিয়া। ছোৱালী সেই এ আগফালে আছে, টিভি চাই আছে। মই পাকঘৰত আছোঁ।
অ' অ' মাটি ৰুইছান নে?
মাটি ৰুইছো অ', বোকা দি থোৱা আছে তাকে বতৰটো কা তাকে কি হয় জানো এখন।
অ' অ' কালি তুমি ফোন নকৰিলা তাৰপিছত মই বোলো আজি ৰাতিপুৱা ফোন এটা, ভাত খোৱা নাই খোৱা নাই।
অ' কালি হে হ'ল আক পথাৰলৈ গ'লো, কঠিয়া উম কালি সেই, নহলেই উম, পথাৰ গলো আজিও সেই পথাৰলে গলো। তাপা এইকেইদিনে হেৰিয়ে হ'ব দিগদাৰে হ'ব। পথাৰলৈ যোৱা নালা হৈছে গে।
অ' মই সেইটো বোলে কাইলৈ মানে মানে এইটো অ ভুৱা কথা এটা চলি আছে নেকি? শুনি আছোঁ মানে। ইনে আজি আছিলে দিনটো তাৰপিছত কাইললে পিছোৱা হৈছে বুলি কৈছে।
অ' ম আৰু তোমাৰ কেইটা কল কৰিব পৰা হেৰি আছে?
মোৰ আৰু ধেৰ আছে, মোৰ আৰু দছটা মানে দছটা কৰিলো তাৰপিছত আকৌ পোন্ধৰটা আহিলে। পোন্ধৰটাৰে এটাহে কৰিলো মানে এঘাৰটা হৈ আছে।
অ' মোৰ এতিয়া পাঁচটা আহি আছে এইটো গলে আৰু চাৰিটা হৈ থাকিব। এতিয়া কি হয় জানো আকৌ আহেনে নাহে সেইকেইটা কমপ্লিট হ'লে। আগৰ পঁচিশটামান হ'ল হ'বলা?
অ' হ'ল তেতিয়াহ'লে, অ তেইছটাহ'লে তেইছটালৈকেহে হ'ব।
তেয়ছটা? কিমান? ত্ৰিশটা হ'লে তেতিয়া মোৰ অ' মোৰ চাগে আৰু এতিয়া নাহিবই, বিশটা কমপ্লিট হ'ল।
তুমি কাম এটা কৰিবা আকৌ, তুমি চবলৈকে ফোন কৰি নাথাকিবা।
উম', কিয়?
নতুবা তু তোমাৰ মানে ওৱান এইটি মিনিট হৈ যোৱাৰ পিছত তোমাৰ পৰা ফোন নেযাব মানে তোমাৰ পৰা ফোন কৰি যদি তুমি ওৱান এইটি মিনিট কথা পাতা তেতিয়া মানে অফ হৈ যায়। কিন্তু বেলেগৰ পৰা যিমান মই মই সেইকাৰণে কি কৰোঁ জানা নাই? পাঁচটা কল কৰ তাৰ পিছতে পাচবুক এড কৰিব আহে ন, পাচবুক এড কৰোঁ তাৰ পিছত বেলেগে যিমান মাৰে মাৰি থাকিবলৈ। এনে কেতিয়াবা এটা দুটা কাৰোবাৰ পৰা নাহিলে মানে মাৰো আৰু।
আ', নিজৰ গিটা কমপ্লিট হোৱাৰ পিছত মানে বেলেগৰ পৰা নাহা হয়।
অহ নহা হয়, অহ তেনেকুৱা হয়।
অ, ক কথা কথ কথা একেটাই হ'ব, না এইকেইটাই কমপ্লিট হলে আকৌ সিফালৰ পৰা আহিলে আকৌ সিমানটো কম্প্লীট হলেটো
নহয় নহয় সিমান তে নহয় নহয়। তোমাৰ ফালৰ পৰা কৰি পেলাইহে ওৱান এইটটি মিনিট পাতিলে নহ'ব।
অ।
বেলেগৰ পৰা যিমান কল কৰিলে তুমি যিমান ৰিচিভ কৰিলো একো নাই।
অ তেনেকুৱা কথাটো উহু।
অকল তোমাৰ ফালৰ পৰা মানে।
উম উম উম।
এতিয়া মানে ইমান বেছি যে হৈ আছে মানে তোমাৰ কিছুমান ৰিজেক্ট হৈছে, কিছুমান টাইম মানে গোটেইটো হোৱাগে নাই সেই তেনেকুৱা হৈছে আকৌ ন তোৰ এইফালে চাবলৈ গ'লে অকল ওঠৰটা কলহে কৰিব পাৰিব। দহ মিনিটকে কিন্তু কিছুমান কল হয়তো ৰিজেক্ট হৈছে, কিছুমান কল কিবা এটা হৈছে, আধা খাইছে সেইকাৰণে ইমানখিনি টাইম পাইছে। ভিনদেও আহিলে নে?
উম, তাকে কিহে আহকচোন বাৰু।
উম উম, হু হুম তাক
ঠিকে আছা নহয়, এ ভিনদই আহি সোমাইছেহি। অঁ, ভা ভাত কিহে বনালে?
উমহ
ভাত মায়ে দালি তাৰ পিছত মাছৰ ভাজিলে তাৰ পিছত ৰঙালাও ভাজি।
অঁ এতিয়া তুমি কত আছা? মানে বাহিৰত
মই ঘৰতে আছো, নহয় নহয় ভিতৰতে আছো। মাই এইয়া ভাত বনাই আছে।
অ তাকে হেৰি ভাত খাব খাব হৈছে নে?
ভাত খাব হৈছে অঁ।
অঁ
ঘৰলে আহিছে নে অহা নাই।
উম ঘৰলে নাই যোৱা ঔ ঘৰলৈ যাবলৈ হোৱাই নাই আজি বিয়া এখন আছিলে তাত যাম বুলি ভাবিছিলো যাবলৈ নহলেগেই। আকৌ সেয়া বৌ ঢুকালে তে দহা শুকুৰবাৰে দহা, হে দহা দিনত এপাক যাবলৈ কৈছে এতিয়া জানো কি হয় এতিয়া মাটিমা ৰুই হয়গে নহয়গে কিবা হয়।
অঁ তাকেহে সকামলে আহিবই লাগিব।
গৈ আছ ন, আছে আছে মই ভাবো মা এ বৰ দিগদাৰ দেই ৰাতি কথা পাতিবলৈ হেৰি হয় সেইকাৰণে।
অঁ অঁ হয়তো আৰু মানুহ সৰৰ যে।
উম
বতৰ এতিয়া বৰষুণ দিব নে আমাৰ এইফালে ঢেৰেকণি মাৰি আছিলে আবেলি বৰ কোনে আহিব নেকি ৰাতি?
উম কাইলৈ বতলটো ঠাণ্ডা পেলালে হয় পায়, মাটিক দি হোৱালৈকে।
বোকা দিব কাইলৈ।
বোকা দি থোৱাই আছে, ৰোৱা ৰুবলৈহে আছে কঠিয়া তলিও থোৱা আছে। এতিয়া ৰুবহে
অঁ
বতৰো বৰষুণ আহিব যেন লাগিছে বাৰু বতৰটো হেৰি দেখি। উম
উম আমাৰো বতৰটো বেয়া পাওঁ বৰষুণ আহিব লাগে।
অঁ এতিয়া ভাত খাব।
অঁ
ভাত খাব হ'ল, ভাত খাব হ'ল নে?
মানে সিহতে হল হ'ল অঁ। খাব পৰা হ'ল এই ভাইটি এজন আ ছে ইহঁতে গুৱাহাটী ইউনিাৰ্চিটিত পঢ়ি আছে তাৰপিছত এতিয়া ঘৰলে আহিছিলে। তাৰপিছতে ভাইটি অকমান এই চাই দিছেহি। হেহেতকিতা কেতিয়াবা সন্ধিয়া সন্ধিয়া আহি পেলাই অকমান এনেই চাই দিয়েহি আও। ভাইটিয়ে এইবাৰ মেট্ৰিক দিব নহয়।
কি কৰিবা? অ', অ', অ'।
ভাইটিয়ে এইবাৰ মেট্ৰিক দিব।
কোন? অ', অ'।
অ', এইকেইটা, এই হেৰি, আমাৰ ওচৰৰে বৰ্তাহতৰ ল'ৰা। দুটা মানে, সেহেত দুটা টুইঞ্চ হয়।
উম, অ'।
সেহেত দুটা গুৱাহাটী ইউনাৰ্চিত পঢ়ি আছে আমাক তেনেকে লগ নাপায়েই যে, এতিয়া আহিলে মানে সেহতগিতা আমাৰ ঘৰতেই থাকেহি আও প্ৰায়।
উম উম, অ', সিহঁতি এম এ কৰি আছে।
সংগ নাই, সিহঁতকেইটা আহিলে অকনমান ওলাই মেলি যাব পাওঁ, নহয় বি এ, বি এ এইবাৰ থাৰ্ড চেমলৈ পাব আৰু।
অ', গুৱাহাটী পঢ়িছে।
অ'।
অহ। অ', এম এল এ কে চাগে তাতেই কৰি দিব পাৰিব।
তাতেই কৰিব পাৰিব চাগে, নেট চেট দিব এইবাৰ। অ', অ', সেহেত দুটা।
থাকিলেহে
মোৰো লগ সংগ তেনেকে নাইয়েই নহয়, সেহেতকেইটা, অ', অ'।
এ নহয় মানে সিহঁতে তাতে তাকেই কিবা কিবি পঢ়ে নে নপঢ়ে, নে বেলেগ লাইনতেই যায়, ডাক্তৰ চাক্তৰ কিবা পঢ়িব যায়। কিবা লাইনতেই তেনেকেই পঢ়িব, কেনেকে জানো কি কৰে?
সেহেতে বি এ নাই কৰা, বি এচ চি কৰিছে।
আ?
উম, অ'।
হেল্ল'।
হেল্ল', অ', চোকা হেই। এহঁতৰ মানে, কি মানে? এইটো কনচেপ্ট বোৰ ক্লিয়াৰ মানে, চব বস্তুৰে সিহতৰ। মানে কিছুমানটো অকল যে পঢ়ি যোৱা হয়, সেহেতে সেইটো নহয়, চব আছে।
অকল পঢ়া হে কাম আৰু। ল'বলগীয়া আছে।